হেল্ল'
হেল্ল' শুনিছা নে নাই? মই শুনি আছো।
অ' কি কৰিছে?
এ আছো আৰু আজৰিয়ে হোৱা নাই ইমান কাম নহয়।
তাকেহে, গুৱাহাটীত
কামৰ পৰা আজৰিয়ে হোৱা নাই ইটোৰ পৰা সিটো সিটোৰ পৰা সিটো ওলাইে আছে আৰু কালি ৰাতি শুবলৈও নাপালো গৰম তেনে লাইন নাই সন্ধিয়াৰ পৰা
লাইন নাহিলে নেকি
নাহিলে লাইন তাৰপা গৰমতে আৰু শুৱাই নহলে খালি ৰাতিপুৱা ৰাতিপুৱা উঠাও অকন দেৰি হ'ল তাৰপিছত ইটো সিটো কৰোতে মেলোতে আজৰি হোৱাগেই নাই মানে কিমাননো কাম কৰিম আৰু আমনি লাগে পিছে অ
আহহে ময়ো হ কাম বন কৰি আজৰি হলো আজৰি হৈ পেলাই এয়া ছোৱালী পাবহি অলপ পিছতে
অ কাম কৰি আজৰি হোৱাই নাই আকৌ আহিলে তামোলৰ বেপাৰী দুটা আকৌ সিহঁতৰ লগত অলপ কথা পাতি কেঁচা তামোল সিহঁতৰ লগত অলপ কথা পাতিলো চাহ দিলো সেয়া কৰি থাকোতেো সময় গল কথা পাতি ভালেই লাগিলে হেঁ সিহঁতৰ লগত মানে ল'ৰা কেইটা মানে কথা পাতি ভাল লাগিলে সিহঁতৰ লগত উম
হ আমাৰ গুটা নাই নেকি
তামোল পুতিলে পুতি মেলি পেলাই কেঁচাবোৰ পুতিব নোৱাৰে যে সেইটো কাৰণে হেৰি কেঁচা খিনি বেচি দিছে আৰু
অঁ
অলপ পুখুৰীত গূৰাাই থোৱা আছে
ভাত
উঠাৰে মই খাইছোহে
ইমান দেৰিকে
খাবলৈ মন যোৱা নাই গাটো ভাল লগা নাই মানে সেইকাৰণে এতিয়া ম বলে খাইছো আৰু কেইটামান
অ কি পন লৈিছে
পানী চানী লগা নাই এনেই মন যোৱা নাই কিবা গেছ চেছ হৈ আছে নেকি
আমাৰ যে হেৰি এইটো কি ইয়াৰ হেৰি ৰাতিপুৱা গাটো ভাল নহয় তাৰাপা হেৰি কৰি আছ ছোৱালীয়ে উ কৈ আছছে আৌ যে ইয়া এইটো কি মা চকুবোৰ ৰঙা হৈ আছে ই সেই কান্দি আছে তাৰপ অ বোলো এনেই মিছাকে তাকে ধেমালি কৰি আছে বুলিিয় ভাবিছো ত মোৰতো কি হ'ল তো তাৰপৰা বোলে হে এইটো কি বমি বমি লাগিছে তাৰপৰা হেৰি মই বুলো তেতিয়াহ'লে তোৰ চাগে গেছ হৈছে আকৌ সোৱাদা অণ হেৰি নিমখ লগাই খাবলৈ দিছো গৰম পানী অকত পানী নিমখ অকণ দি পেলাই খাবলৈ দিছো ত খাই ল সি ভাল পালে হে বোলা তাৰপা চাৰে নটাামান বজাত ভাত চাৰে নটা মান ন দহটা মানত ভাত খাইছে খাই চাৰে দহটাত গলে আকৌ শি খাই এ এটামান বজাত পাব হি আও দিয়া এইবাৰ আজি আজৰি এই পৰিৱেশ আছে পৰিৱেশ দিলে হেৰি কৰিলে কাইলৈ ছবিহে আছে নন্ধ ন
উম এ আজি িকালি ল'ৰা ছোৱালী বিলাক গেছ নহ'ব কেলে অকল সেইবোৰ পেকেটৰ বস্তুবোৰ খাব ঘৰুৱা বস্তু নাখায় আকৌ অকমান কিবা হ'লে ঘৰুৱা দৰবো খাব লাগে খোৱা দৰৱ নাখায় অকল হেৰি খাব মেডিচিন। খোৱাতে থাকিব সেইটো দমাইহে ৰাখে ঘৰুৱা দৰৱটোৱে ধৰি ল সটো ভাল কৰি দিয়ে।
আদাটোৱে বহুত ভাল কৰে মোৰ হেৰিটো কি আদাটো হেৰি কৰা নাই পৰিলে দিব নোৱাৰিব। খোৱাইদিলতে ভাল হ'ল যেনিবা হ'ব চাগে তাপা পিল এটা লৈ আনিবলৈ। শুম বুলি কৈ মই আকৌ হেৰি ৰাতিপুৱা সোনকালে গ'ল। বুৰত বৌ বুলিয়ে।
বেপাৰ গ'ল। হেৰি কৰিব লাগে এই। এই কালজিৰাটো তিয়াই পেলাই খাব লাগে। খালি পেটতে কাল জিৰা আনি ল'ব লাগে।
অ', নাতেক। কালিয়ে আছে এধদিয়ে আছে এইটো খাই পোৱা নাই নহয়।
এতিয়া নহ'ব এই খা গধূলা ধুনীয়াকে এগিলাচ পানীত এচামুচ তিয়াই থব। দিব লাগে তাৰ পিছত ধুনীয়াকে বহি পেলাই ৰাতিপুৱা মুখখন ধুই ধুনীয়াকে বহ বহি কালজিৰা কেইটা টুকি পেলাই সেইকেইটা চোবাই, চোবাই, চোবাই, চোবাই খাই লৈ। পানীগিলাচ লাহে, লাহে চিপ, চিপকেহে খাব লাগিব। কিন্তু এনেই ঘটঘটকে পি দিলে নহ'ব। মই এতিয়া সেইটো।